অ', শুনিছেনে?
অ', শুনিছা?
অ', অ'।
অ', কি কৰিছা?
আজি ক'লৈ গ'লা বোলে?
আজি নগাঁৱলে গৈছিলোঁ।
নগাঁও! নগাঁও মানে কিবা কামত?
নগাঁও মানে বিশেষ কাম নাই কিবা কিবি বজাৰ কেইটামান আছিলে।
উম, উম।
তাৰপিছত বাইদেউহতৰ ঘৰত গ'লো।
উম, এইয়াই বজাৰ। উম, কেটামান কৰি ল'লো আৰু। আহোঁতে দেৰিয়ে হ'ল বাৰু।
উম, উম। বজাৰ মানে কেনেকুৱা বজাৰ?
কেনেকুৱা বজাৰ মানে কাপোৰ কানি। অ', মাইনা গৈছিলে তাই কিবা কিবি বস্তু ল'ম বুলি কৈছিলে, লোৱা নহ'ল বাৰু বিশেষ।
উম, উম, উম।
সেইকেইটা কৰি মেলি পেলাই আহিলোঁ আৰু আহোঁতে, আহোঁতে কেইটা বজিলে পাঁচটা মান বাজিলে, পাঁচটা মান বাজি গ'ল।
পাঁচটা!
আজি উম, আজি তে স্কুলত কি বুলি ক'লা?
স্কুলত?
অ'।
স্কুলত নাই, কিবা কাম আছে বুলি ক'লোঁ আৰু।
অ', অ'।
উম, উম, উম। বাকী, কিবা কিতাপ কিনাৰ কথা কৈছিল যে!
অ, কিতাপ দুখন কিনা কথা কৈছিলে। কিতাপ কেইখন পোৱা গ'ল ত। ক্লাছ নাইন মই আকৌ স্পকেন ইংলিছ বুলি ক'লে মানে কি এ, এ, এনে মানে প্ৰতিটো ক্লাছতে যিটো মানে পঢ়িব মানে ইংলিছৰ কিবা এখন পায় তেনেকুৱা নহয় প্ৰতিটো ক্লাছই আছে, মানে নাইন টেন ইলেভেন চ'ব আছে ইলেভেন নাইন। ফাইভ, ছিক্স, চেভন পৰা ধৰি
স্পকেন ইংলিছখন মানে মই তাত যে সুধিছোৱে।
চবতে আছে, চবৰে আছে এনেই।
অ, চবয় আছে নেকি। অ, দোকানত যেতিয়া খুুলিছো স্পকেন ইংলিছ পাম নেকি বুলি সুধিছে পছ অ, পাব কোন ক্লাছ বুলি সুধিছে?
তাৰ পিছত মই'ল ম ক্লাছ নাইন বুলি কৈছিলো। অ', অ', আছে বুলি পেলাই দিছে কিন্তু তেতিয়া মানে ভাবিছো। মানে ক্লাছ নাইন বা টেন এইট চবে আছে নেকি সেইখন। আছে জানো সখন কি ইপি ৰিডাৰটো নিচিনা নহয় জানো।
নহয়, নহয়, নহয় এইটো এই ইপি ৰিডাৰটো এটা বেলেগ ইপি ৰিডাৰখন মানে এই কিবা মমেন্ট নে কি বুলি কোৱাখন সেইখন ইপিটিতা ম'মেণ্টছ বুলি পেলাই যে আছে সেইখন সেই পিডডা এইটো মানে স্পকেন ইংলিছ ছয় আজিকালি মানে কি চছেভেন, এইটৰ পৰা দিয়ে সেইটো। হ, সেইটো মানে আগতে নাই আজিকালি সেইটো স্পকেন ইংলিছৰ এটা মানে হেৰি থাকে এইটো কি হয় অনলাইনত এটা পৰীক্ষা লয়। সেইটো মানে অনলাইনত ছফ্টৱেৰ এটা আছে। সেই চফ্টৱেৰটো ৰেজিষ্ট্ৰেশচন কৰিলে ৰেজিষ্টন প্ৰতি প্ৰতিটো ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰা থাকে মানে কি স্কুলত মানে কি শিক্ষা সেইেতু বুলি পেলাই এটা এ প আছে নহয়। তাত যিবিলাক ষ্টুডেণ্টৰ নাম আছে। নাম থকা তাত নাম থকাৰ লগে, লগে সিহঁতৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহে। সেই ৰেজিষ্ট্ৰেচশ্যন নম্বৰটোত থকাবিলাকে মানে এই পৰীক্ষাটো দিব পাৰে আৰু, আৰু সেই পৰীক্ষাটো মানে দিব লাগে। সেইটো অনলাইন লয় তাতে আৰু এটা তেনেকুৱা স্পকেন ইংলিছৰ এটা এপ কি শব্দ কৰি আছেনো।
অ', অ'। কোৱা এই পানীতটো হেৰি কৰিছিলে ঔষধ লগাইছিলো মোৰ হাতত। হাতখন ধুই লৈছিলো।
সেইটো মানে স্পকেন ইংলিছৰ এটা ক'ৰ্চ থাকে নহয় সেইটো মানেপৰিক্ষ। শিক্ষালয় হে অনলাইন। অনলাইন পৰীক্ষা হয় দহ নম্বৰ স, স ঘৰত নহয় স্কুলতে হয়। আৰু সেইটো কণ্ডাক্ট কৰে মানে গুৱাহাটীৰ পৰা। মানে সেইটো অনলাইন কণ্ডাক্ট কৰে স্কুলে লয় মাৰ্কটো স্কুলে নিদিয়ে। সেইটো তাৰ ছফ্টৱেৰটোত যেতিয়া মানে ছফ্টৱেৰটোত অলপমান কথা থাকিব সেইখিনি সি পঢ়িব লাগে স্পকেন ইংলিছ মানে সেইটো মানে সেই এই, সেই এটা মানে পেৰাগ্ৰাফ এ দিয়া থাকিব সেই পেৰাগ্ৰাফটো সি পঢ়ি দিব লাগেই। সি কিমান শুদ্ধকে পঢ়িছে তাৰ ওপৰত মানে দহ নম্বৰ মাৰ্ক। থাকে দহ নম্বৰ বা কিমান নম্বৰ পাব সেই। সেইটো পঢ়ি দিয়াৰ পিছতহে সেই তাৰ মাৰ্কটো আহিয়ে যায়। সেইটো মানে আপ টু টেনৰ লগকে থাকে। এতিয়া ট্ৰেইনত আগতে। কি হয় ইংলিছৰ যিটো মাৰ্ক থাকে ইংলিছৰ মাৰ্কটো আগতে স্কুলে ভৰাই দিয়ে। এতিয়া মানে কি হয় সেই স্পকেন ইংলিছত যিটো পৰীক্ষা হয়। সেই পৰীক্ষাটো যিমান নম্বৰ পায় সেই সিমানেই তাতে ধৰে। মানে এনেকুৱা হৈ যায়গৈ বহুত চোকা চুোকা ল'ৰা ছোৱালীও পাঁচ ছয় এনেকৈ পায়ডোহৰ ভিতৰত। আৰু আগতে স্কুলত অ' নাপায় আগতে টো স্কুলৰ পৰা দি দিলে অচোকা ষ্টুডেণ্টকেইটা দহে পায় তেনে সেইটো স্কুলৰ পৰা দি দিয়ে ন কিন্তু ইয়াত কি হয় এতিয়া অনলাইন হৈ য পাৰিছে তেনেহ'লে ভাল হৈছে বেয়াকে ক'ব পাৰছ যদি বেয়া। মানে থাৰ্ড ডিভিজন পোৱা ফেইল কৰা ল'ৰা ছোৱালীও দহ নম্বৰ পায়। আগকবাৰ ফাঁষ্ট
অ'।
ফাৰ্ষ্ট ডিভিজন একেবাৰে কিবা ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালীও মানে পাঁচ ছয় নম্বৰহে পায় কেতিয়াবা এনেকুৱা হৈছোয়। সেইটো মানে স্পকেন সেইটো মানে ইংলিছ ৰিডাৰটো নহয় এইটো বেলেগ।
অ' উম, উ।
আজিকালি সেইটো মানে পৰীক্ষা লয়। এতিয়া ইহঁতৰো হ'ব। অ' ইিহঁতৰও হ'ব সেইটো পৰীক্ষা। এইবাৰ মানে নাইনত সেইটো দহ নম্বৰ মাৰ্কটোহে তাৰপৰাহে আহিব।
উম উ মানে এনে লতা?
এনুৱেলতটা। সেই পৰীক্ষাটো হ'ব আৰু এই পৰীক্ষাটো আগষ্টতেই হ'ব হ'বলা আগষ্টতে দু হ' মানে দুটা ল মানে তাৰমানে তিনিটা টেষ্ট লোৱাৰ পিছত এটা মানে চেণ্ট্ৰেল টেষ্ট বুলি পেললে কয় সেই চেণ্ট্ৰেল টেষ্টটোতহে মানে যিটো মাৰ্ক হয় সেইটো মানে বছৰেৰীয়া পৰীক্ষা। স্ষাত হয় আৰু। সেইটোৱে বস্তুটো মোবাইল লৈ যাব লাগিব। এতিয়া ষ্টুডেন্ট মোবাইল লৈ যা। দিয়ে এয়া বাকী বিলাকতো মোবাইল লৈ যাব দিয়া নহ'লে বা ম ম হয়। ন সেইটো এপটো ইনষ্টল কৰা থাকিব লাগিব। ইনষ্টল কৰাৰ পিছত তাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাই দিলে তাৰ নামটো আহিব লাগিব তেতিয়াহে সি পৰীক্ষা দিব পাৰিব। যদি তাৰ নাম টো নাহে সি পৰীক্ষাও দিব নোৱাৰে এই চিষ্টেম ঢে আৰু মানে।
অ' মানে কৈ দিব আৰু স্কুলত আৰু তোমালোকে কাইলৈে মোবাইলটো লৈ আহিবা। কৰি।
অ' এই আমাৰ স্কুলত তেনেকৈ কৈয় দিয়ে অ'। সহতে লৈ যায় মানে এতিয়া ইয়াত এতিয়া কেনেকুৱা ছিষ্টেম কৈ নাজানো। হয়তো নিব নিদি পেলাই এই টিচাৰৰ হেৰিটোকে দি দিব পাৰে।
তিছাৰ এটা মোবাইলতে গোটেই ষ্টুডেট খিনি কৰাটো সম্ভৱ হ'ব জানো?
অ' তাতে সিহঁতৰ গোটেই লিষ্টখন থাকিব ন। তাতে লিষ্টখন থাকিব সিহঁতৰ, সিহঁতৰ হাতত এখন লিষ্ট থাকিব নহয়। লিষ্টত সিহঁতৰ মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থাকিব সেই ৰেজ তাতে এই এপটোত গোটেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মাৰি দিলে সেই ষ্টুডেণ্টটো মানে হেৰিটো আহি যাবগৈ। একেলগে সবকে ল'ব লাগিব তেনেকুৱা কথা নহয়। ছদিন নে সাতদিন দিয়া ছদিন নে অ, ছদিন নে সাতদিন দিয়া থাকে সেইটো অ, এতিয়াতো এদিন নে দুদিনহে কৰিছে নেকি, বা এদিন বা দুদিন দুদিন দিলে, দুদিন যদি দিয়ে তেতিয়া সেই দুদিনৰ ভিতৰত গোটেই সোপাই কৰিব লাগিব। মানে এটা, এটা ষ্টুডেণ্ট বেছি নহয়, নহয়, পাঁচ মিনিটহে। পাঁচ মিনিটো নে লাগে, সি কৰি যাওঁ বুলি ক'লে দুই মিনিট লাগে।
এ, ছেকশ্যন বি ছেকশ্যন মিলি খুব বেছি পঞ্চাশটা বা চল্লিশটা ষ্টুডেন্ট থাকিব হয়। পঞ্চাশ মান থাকিব গোটেইখিনি তেনেকে হৈ যাব দুদিনত
সেই তেনেকেই কৰে মানে, এতিয়া বহুতে মানে স্কুলত সেই মোবাইল লৈ যাব নিদিয়ে। প্ৰাইভেট স্কুলবিলাকততো নিদিয়ে, সেই টিচাৰৰ মোবাইলতে কৰিব দিব চাগে। বা তেনেকৈ কিবা এটা কৰিব আৰু কি কৰে নাজানো আৰু।
উম, উম, উম, আৰু এই কম্পিউটাৰ কিতাপ বিলাক কি নাই? এইট নাইন টেন সেইখিনি টো স্কুলৰ পৰা নিদিয়ে জানো?
এইট নাইন টেন স্কুলৰ পৰা নিদিয়ে, স্কুলৰ পৰা নিদিয়ে মানে কি আৰু সেইটো এ কি কয় হেৰি স্কুলবিলাকতহে দিব, প্ৰাইভেট স্কুলবিলাকত কোনে দিব। প্ৰাইভেট স্কুলবিলাকতো কিনিয়ে ল'ব লাগিব।
অ, নাই সেই ষ্টুডেণ্টবিলাকেওতো কিনিব লাগিব, ষ্টুডেণ্টবিলাকে ষ্টুডেণ্টটেও কিনিব লাগিব টিচাৰে অ'।
টিচাৰ, টিচাৰ হাততোতো লাগিবই। টিচাৰৰ হাতত যদি কিতাপখন নাথাকে তেনেহ'লে সি পঢ়াব কেনেকে?
উম, উম। কিহৰ আছিলে? তুমি কিনাখন কিহৰ আছিলে? টেনৰ আছিল নে?
মই সেই এতিয়া তেতিয়া কিনাখন টেনৰ আছিলে অ, টেনৰ, টেনৰ কম্পিউটাৰ চাইঞ্চৰ। সেইখন নোটহে, নোট বুকহে মানে কি এ, মডেল, মডেল কোৱেইছন বিলাক তাত থাকে আৰু মানে এটা, এটা চাবজেক্টত বোলে এটা, এটা ছাবজেক্টত বোলে কিমান কেনেকুৱা কি প্ৰশ্ন আহিব পাৰে সেইবিলাক তাতে দিয়া থাকে আৰু সেইবিলাক
অ, মডেল কুৱেশন বুলি কওঁতে, এই নাইন টেনত নাপায় নেকি মডেল কুৱেইশন?
ডাঙৰ, ডাঙৰ কিতাপ পায়। সেইটো নেক্সট বছৰহে হ'ব আৰু এইবাৰটো লৈ লাভ নাই ন।
অ, নাই।
নাইনত লৈ লাভ নাই। টেনতহে লাগিব আৰু।
উম, উম, উম তেতিয়া মানে বহুত বছৰ প্ৰশ্ন বিলাক তাতে থাকিব।
অ, মানে চাৰি, পাঁচ বছৰৰ পৰা যিখিনি প্ৰশ্ন আহি থাকে, সেইখিনি প্ৰশ্ন গোটেইবিলাক তাতে দিয়া থাকে। সেইবিলাক দি এতিয়া চাব পাৰিব, সেইটো নহ'লেতো সেই প্ৰশ্নকেইখন আকৌ বিচাৰি ফুৰিব লাগিব।
উম, উম।
উম। কিন্তু তেনেকুৱা এখন কিনি ল'লে টো অল কুৱেইশ্যন সেইটো কুৱেইশ্যন বেংকো বুলি কয়।
কুৱেইশন বেংক বুলি কয় অ, সেইটোৱে, কুৱেইশন বিলাক থাকিব কুৱেশন বেংক।
গতিকে সেই গোটেইবিলাক থাকিব, তেনেকৈ কিনিব পাৰি আৰু
অ
মোটামুটি সেইবিলাক বজাৰ হ'ল আৰু মানে আজি।
অ', অ', অ', হ'ল আৰু সেইবিলাক সেই সেইখিনি বজাৰ হ'ল আৰু কিতাপ খিনিও অনা গ'ল।
অহ অহ।
কৰি মেলি আহিলো আৰু তাৰপিছত এতিয়া ভাত পানী? ৰাতি অহ। অ', অ' ঠিক আছে দিয়া হ'ব দিয়া অ' অ'।